হেল্ল' অঁ কি কৰি আছে?
কি কৰিছ?
এইয়া ভাত খাই আছো। আপুনি কি কৰিছে?
মই ভাত খাই উঠি আহিছো এ গছৰ তলত বহি আছো ইমান গৰম।
অঁ।
বোকা দিলে নহয় আজি।
দিলে অঁ।
মই আকৌ ধান বহালো, উম।
ধান বঢ়ালে?
গৰমতে গৰম ধান বহালো শুকালে বাও। তুলি মেলি আজৰি হৈ
উমঁ।
ভাতকেইটা খাই এয়া গছৰ তলত বহিছোঁহি।
তাকে হে ইমান ৰ'দত।
তাকে, তহঁত কেইটা বজাৰত আহিলি? অঁহ'।
উমঁ' সেই এইটো কি কয় আমি যোৱালা বোকা দি আজি প্ৰথম গৈয়ে আমাৰ তাতে বোকা দিছেগে নেকি ট্ৰেক্টই। আজি যোৱা সোনকাল টেক্টৰ, মস্ত টেক্টৰ গৈছে।
অঁ।
তাপা
বাবা যোৱালে বোকা দি পেলাই সৌ সিফালে গৈছে গে।
উম! অঁ দে বাবা ঘৰত থাকোতে বোকা দিলে।
অঁ! বাবা ঘৰত থাকোতেই বোকা দিলে?
উম! সেইটো কথা
আজি ট্ৰেক্টৰ যোৱা সোনকাল হ'ল কিবা আমি যোৱাটা পাম তিন‌দৰা দি তিনদৰাহে‌ দি থৈ গৈছে। তাৰ পৰা পিছত আকৌ আমাৰ ৰুই হোৱাৰ পিছত আকৌ আহিছে আহি আকৌ দুৱা দি দিছে
অঁ! আমি কাইলৈ ৰাওনা কৰিম আৰু।
কাইলৈ পৰা দিব
কাইলৈ পৰা কঠীয়া। কঠীয়া তুলিম উম! আজি এগৰাকী আহিছে নহয় কঠিয়াতো কেতিয়াবা তুলিব সুধিবলৈ সিহঁতৰ বো বোকা দি থোৱা আছে ৰুৱাই নাই।
অঁ! সিহঁতৰনো বোকা দি থোৱা আছে কালিয়ে তাৰপা পানী ভৰাই থৈছে। এতিয়া কঠীয়া তুলিবলৈ ৰাতিপুৱা যাবলৈ ওলালে। কঠীয়া তুলিবলৈ যাবলৈ ওলালে তাৰ পৰা বৰ্তাই বোলে সেই নালাগে-নালাগে বোলে ছাতি ৰদত বোলে কঠীয়া তুলিবলে গৈ মোক কাম বঢ়াব গে নালাগে বুলি ক'লে।
অঁ! তাৰপা আমাৰ ঘৰত আহিলে। অঁ, আমাৰ ঘৰত আহিলে, আমাৰ ঘৰত আহি বহিলে এঘণ্টা, দেৰ ঘন্টা মান।
উম
বহি-বহি গৈছে গে ঘৰলৈ।
তাকে অ কালি ৰাতি বৰষুণত নৈখন পৰা সেই পথাৰ মাজদিহে বৈ আছে।
অঁ! হনী সিহঁতেনো মাছ খাইছে সেই পথাৰ মাছ ভালকে খাইছে বোলে।
অঁ! সিহঁতৰ সেই দসত সিহঁতৰ সেই দসত‌ ওলাই আছে হেনো।
মাছ ওলাইছে অঁ এই কৈছে আমাৰ তিনদিন, চাৰিদিন মান আনিয়ে আছে মাছ। মই জীয়াইহে থৈছো দুটামান মোলো হয়নে
জমুনা লগত ছিলো যে।
উম!
তাৰপা কৈছে সেই গৰৈ, চেঙেলী, মাগুৰ এইবোৰ হেনো নাখায় মুখবোৰ হেৰি যে এইটো কি ৰংটো মিলি পৰে যে গোটেইকেইটা সেইটো কাৰণে খাই বেয়া পায় আকৌ।
অঁ! নাখায় হেনো সৌজাই বাপেকেও নাখায় হেনো।
জোৱাইয়েকে‌ তাকে জোৱাইকে হেনু‌ কৈছে সেই দুইটা ৰং এক কি কাৰণ মানুহতো যে বগা-চগা সেইটো কাৰণে ন হেনো তেনেকে কোৱা দেখি মই বোলো অ আপুনি কব বুলি সি নহয় মাছ গোটাৰ লগত মোৰ ৰংটো মিলি পৰে যে খাবলে মই বেয়া পাওঁ আকৌ।
অঁ! সেইটোৱেই তাকে সেই কাৰনে খাবলৈ বেয়া পায়।
হম
কিহে খাইছ ভাত?
ভাত ৰঙালাও, চয়াবিন। মটৰ মাহ, আলু তাৰ পৰা হেৰি আমৰ আচাৰ।
মই বৰ্তাক চয়াবিন আনিবলৈ কলো পাহৰিলে।
উম
সৈনা বজাৰ কৰিবলৈ গৈ পাহৰিলে আ আমাৰ পাহৰিলে মটৰ মাহ আছে এজনে নাখায় নহয় লৰা মায়হে খাওঁ
উম
আমা আকৌ বজাৰৰ পৰা আহিবগে লাগিব আজি কি সোমবাৰ হে বৃহস্পতি বাৰে যাব লাগিব পেমেহ পেমেহ তাকে পেমেণ্টটোও হক হো
হো হো
কি হয়
উম ময়ো সেই এইটো কি কয় বজাৰলৈ যামি
বজাৰত চামগেচোন বাৰু কাপোৰ কানি ওলাবি
মই কাপোৰ চাবলৈ নাযাওঁ নহয় কাপোৰ আনিবলৈ পইছা নাই
মোৰ লগত চাবি
অ আপোনাৰ লগত
অ এই বিয়া বিকত পিন্ধিবলৈ গৰমত কাপোৰে নাইকিয়া হৈছে
মোৰ হেৰি এইজো কি কয়
গোদে এযোৰ লৈ থবলগীয়া হয়
উম মোৰ হেই এই বিয়ালে প্ৰেজেণ্ট আনিব লাগিব
অ পইচা নহবা খাই খেলাজ হৈ আছে যে
অ
সেই কাৰণে বোলো নহয় হেৰি
উ অথনি মায়ে সুধিছে সেই বিয়াতনো কি দিবি মই বোলো ৰ বজাৰলৈ গৈ হেৰি এইটোকি দাম দৰ মিলেহে বস্তু সিদ্ধান্ত
অ সেইটোৱে মই দাম দৰ মিলেহে আনিম নান নিমিলে নানো
অ দাম দৰবোৰ মিলিলেহে বস্তু দিয়াৰ সিদ্ধান্ত হ'ব
মোৰ বস্তুৱয়ে হেৰিয়ে দাম দৰ মিলে আনিম নিমিলিলে সেৰিয়ালে যামগে এ এইজনৰ সতে খেতি বা উঠি পইচা কেইটাত থৈদিমগে একাউন্টত তাৰপিছত যাম সেইটোকে ভাবিছো
সম
তাকে এতিয়া নমাই ভাল নেকি সোমাই ধৰাতকে
উ হো হো
পইচা কেইটা গোটাই থোৱ অ পইচা পইচা কেইটা গোটাই থোৱাইে ভাল নেকি মই ভাবিছো
উম বাৰিষা কাপোৰ আনি পেলাই পিন্ধিনো কলে যাব
পিন্ধিবলৈ নায়ে মোৰ বিয়া খাব বিয়ালেহে লাগে তে
বিয়ালে দিন আছে নহয় বিয়া আঘোণমহীয়া হে
আহিনত এই গৰমখন অ গৰমখন আহিনতহে ইখনলৈ দেখোন অকমান অকমান ঠাণ্ডাই হবগে
অ ইহঁতৰ ঘৰখনলে আঘোণতহে সিহঁতৰ
অ সৈ সিহঁত আহিনত
অ অ এইত
গ অ নহ'বা গমত পিন্ধিবলৈ নাইকিয়া আছে হেৰিয়ালৈ যাবগৈ লাগিব এইকেইটা পইচা থৈহে আসিমগে পইচা কেইটা হাতত থাকিলেই চেচ জলত দিয়া, থলত দিয়া কওঁতে, খাই
সেইটোৱে! আৰু থকা পিছত, নাই বুলিও ক'ব নোৱাৰি নহয়।
এ, মই নাই বুলি ক'বই নোৱাৰোঁ নহয়, উলিয়াই দিয়ে থাকোঁ আৰু থকালৈকে আৰু। নিজকে লাগেই দেখোন, এইবোৰ ঘৰ চলিবলৈ একেইহে চব।
তাকে।
এই বোলে, অমুকটো নাই, তামুকোটো নাই, নিজেইহে।
উম, তহঁতৰ কাইলৈৰ পৰা বোকা আৰু নাই।
এ, আছে। শিপা এখিনি, কঠিয়া আজি, আ কেইটাত আহিলে? তাৰপা, তুলিবলৈ যোৱা কথা আছে, আকৌ তুলিবলৈ আবেলি যাব লাগিব।
অ'!
তাৰপা, বোকাত যাব নোৱাৰি।
অ'!
উম।
আমাৰো দিলে, ক্ষতি কৰিবলে নাই।
আকৌ, ভিতৰত সোমাই দিয়া, মাত্ৰ আকৌ, এলাহ লাগিব নহয়।
এলাহ লাগে অ'! আৰু ক্ষতি কৰিবলৈ নাই, কঠিয়া আৰু কাইলে পৰা তোলোঁগৈ আৰু।
তাকে, সেৰি এইটো কি কয়! আকৌ মই অ'! ইয়াত উঠাৰ পিছত, আকৌ, ঘৰ আকৌ, যাব লাগিব নহয়, ঘৰত ৰোবলে।
অ'! ঘৰত খেতি কৰিব?
সেৰি নহয়, এইটো কি কয়, আমাৰ পৰা একেদিনাই দি দিম বুলি কৈছে, দুবিঘা এটাহে আছে। একেদিনাই দি দিব হেনোঁ, ৰোৱনী লগাব। তাকে, মই মাক কৈছোঁ, সে সেই নহয়, এইটো কি কয়, আমাৰ খেতি উঠাৰ পিছতে, লগতে বোকা দি দিবি আকৌ। মই সেই, ভিতৰত সোমাই আকৌ, মুকলি-চুকলি হোৱাৰ পিছত, পথাৰলৈ নাযাওঁ বোলোঁ।
অ'! অ'! অ'! এ, সোমালে আকৌ, ওলাবলে মন নাযায় আৰু।
তাকে, ৰাম-ৰাম! ইমান এনেকে, ৰ'দ দিবলৈ হ'লে কি হ'ব বাৰু?
তাকে, মই ইমান ৰ'দ ৰ'দ দিবলৈ হ'লে, নটালৈকে থাকিব নোৱাৰ, একদম সোনকালে যাম আৰু।
অ'! আজি দহটা বজালৈকে কেনেকুৱা লাগি গৈছে! এনেকুৱা, ৰাম-ৰাম! এনেকুৱা ৰ'দ দিছে, পানীত গৰম হৈ গৈছে।
অ'! তেনেকে মানুহ থকাতকে, ঘৰলৈ গুচি অহাই ভাল।
তাকে, মই গৰুকেইটা লগতে লৈ আহিবলৈ ক'লো, বাবাই নানিলে। এতিয়া পাইছে, গৰু এই, ৰ'দ চাতিত
গৰু লৈ অহাই ভাল, আমাৰ আনিলেগে পাই।
নহ'লে বেমাৰ হ'বগে।
সেই, আমাৰ সেইদিনা, পথাৰত গৰুজনী এৰি থৈ আহিলে। তাই ঘৰলৈ গুচি আহিব লাগে, ইমান ৰ'দ হয়নে! তাই, দ'ত নামি পেলা খাই থাকিলে, সন্ধিয়া, তাৰমানে আবেলি আহি, যেনে যেনেকুৱা ফোপাইছে, মোৰ ভয় লাগি গ'ল! বিচি- বিচি ৰক্ষা নাই, মই বিচিয়ে আছোঁ আৰু।
অ'! আমাৰো এতিয়া, আজি তেনেকুৱাহে হ'ল, গৰুজনী মায়ে, ৰাতি পুৱাই এৰি দিলে। সেই, এৰালহঁতে, তাৰ পৰা সেই, আমি গৈ লগ নাপালোগে নহয়। তাৰ বাবাও নাপালে মাজৰ পথাতলৈ গুচি গ'ল। তাত কোনোবাই খুটি মাৰি থলে তাৰ পৰা পোৱালি থাকিলে। নদী পা তাৰপা গৈ পেলাই খুলি দিলে। খুলি দিয়া পিছত তাই চেকুৰি আহিলে আহি পোৱালী পিয়ালে। পিয়াই পেলায় সেই মথাউৰি ফালে গুচি গল নহয় দোকানৰ ফালে, তাৰপৰা এতিয়ালৈকে নাই নহয় গৰু চাওঁতে
তেতিয়া সেই বাহানিৰ ওচৰত আছে চাগে।
হব পাৰে চাগে জানো।
উম, সেইফালে গৈছে যেতিয়া বাহনী তলত শুই আছে চাগে ঠাণ্ডা যে।
সেইকন উম। আমাৰ এজনী আকৌ হেই খাবলৈ পালে নাহে নহয় এজনী বৰ হাৰামি। খাবলৈ পালে নাহে অ'ত খাবগে আৰু নাহে।
এ হেৰী এনেও কছবোৰৰ সেই পেট ভৰিবলৈ ধেৰ ঘাঁহ লাগে।
অ', টঁতুতো একেবাৰে পেটলৈকে বোকা চুই গৈছে তেনি তেনেকুৱালৈকে তাই খাই চগে মানে নামি সেই নাম
উম, আৰু চিঞৰও যি কেইটা মাৰিব আৰু ৰাম ৰাম।
এৰি নিদিব অ', এৰি দিলে এই ঘৰলে নাহে। ইমান ৰ'দত নহবা হেফাই কেনেকুৱা খাই সেইদিনা বিচিছো আৰু।
তাকে।
চিঞৰ মানে ৰাতিপুৱা বৰতাই সেই গৰু হালে নাঙল জুৱলিয়ে লৈ গ'ল নহয়। তাইক নিব নোৱাৰিলে নহয় তাই যোৱাৰ পিছতে কেনেকুৱা চিঞৰ লগাই আছে।
এতিয়া আমাৰো গতিক সেইটোহে বাবাই আগতীয়া কৈ গৰুহাল লৈ গুচি যায়। তাৰ পৰা গাখীৰ খীৰাবলৈ থাকে নহয়। ইমান আমনি কৰে আজি মই বোলো হেৰি এইটো তই নিদিবলৈ হ'লে বোলো তোক মই বোলো চাতি লোম গম পাবি বোলো চাতি পেলাক তাত ভাগিম। গাখীৰ নিদিয়।
উম,।
গাখীৰ যিকন ওলাছে তাকে দিবলৈ ব'লো ইমান উৎপাত।
পোৱা হ'লাও।
উম, ঘাঁহে নাই যে, আৰু দুটা হেৰি হয় আকৌ। আবেলি পোৱালিতে প্ৰিয়ে বুঢ়া পালি নহয় জানো?
অ'।
উম,।
তাকে হে।
তাকে মাই আজি এপাক
মা
চিয়াল এটা দি পঠিয়াবলৈ কৈছো হেৰি এইটোকে খাবলৈ জানো দিয়ে নে নিদিয়ে।
অ', মাহঁতেও ভাত খাই আছে?
মাহ ভাত খাই হ'ল তামোল খাই আছে।
অ', বাবা ভাত খাই আছে নে পথাৰলৈ গ'ল?
উ, ভাত খাই আছে পথাৰলৈ জানো যায় নাযায়? সেই এইটোকে ধান কুটাবলৈ যাব লাগিব। ভাত খাবলৈ চাউলে নাই।
আমাৰো ধান দায় থোৱা আছে আমাৰ বৰ্তাহ যায় নেকি জানো।
আমাৰ হেৰি হ'ল এইটো কি কই চাউল নাছিলে। ভাত খাবলৈ তাৰপা ধান কুটা দৰে আছে মায়ে ভাবিছে বাবাই আনব ধান কেইটা লাই থৈ আছে। তাৰপৰা বাবাই ভাবিছে কি দুদিনমান থাকক, চাউল কেইটা আছে। তাৰপা কালি গললাই হে মায়ে কৈছে বোলে ভাত খাবলৈ চাউল নাহে নহয়। পাপাই বোলে ইমান মৰামূলাকে আছ তাৰপা কি কয় আৰু ইমান এই ৰ-ৰ'দ চাটিত গৈ পথাৰ মাজত কুত মাৰি থাকিবও নোৱাৰে নহয়, ছা অকন নাই।
হে নোৱা ইমান ৰ'দত নোযোৱাই ভাল অ' মানুহবোৰ বেমাৰত পৰাতকে নোযোৱাকে থকাই ভাল। একদম জুৰ পৰিলে, একেবাৰে জু পৰিলে, লাগিলে অকমান সন্ধিয়ালৈকে মাৰক জু পৰিলে যোৱাই ভাল অকণমান। ইমান নহ'বা
হেৰি ৰ'দ চাতি, চাতি বেমাৰহে হ'ব।
আৰু পানীবোৰ গৰম হৈ থাকে নহয়, পানীবোৰ ঠাণ্ডা নহয় নহয়। সেই গৰম পানীবিলাকত আ, অ'।
কালি যে গধূলা হেৰি দেখিছিলে নাই এইটো কি কয় আকাশত যে একদম বিজুলী যে মাৰিছিলা, জুই জ্বলি যোৱা কথা।
অ' এই বৰষুণ আনো তানে?
অ'।
বতা এই একদম চেপ চেপ কে মাৰিছে যে।
চেপ চেপ মাৰিছে একদম জুই জ্বলি গৈছে আকাশত, মোৰ এনেকুৱা ভয় লাগিছে ৰাম ৰাম, এইফালে গৰম, কাৰেণ্টটো কাটি দিলে।
নাই উঠা নহয়, কেনেকে গম পাবি।
অ' নাই উঠা, আমিও নাই